গুড ইভিনিং, ভাল ভাল, ভাল ভাল। তোমাৰ?
মোৰ চলি আছে আৰু।
অ'।
চাহ টা খালা নে?
চাহ খালোঁ।
অ, অ, কি দি খালা?
পকৰি বনাইছিলোঁ আৰু চাহ।
উম, বতৰ কেনেকুৱা তোমালোকৰ তাত?
আজি ফৰকাল।
অ, হ। অ, বৰ ৰাতিপুৱা দিছিলে বৰষুণ, আমাৰ ইয়াতে।
অ, দিছিলে তাৰ পুৰা স্কুল যোৱা সময়ত।
উম, উম, বানপানী হৈছে নেকি তোমালোকৰ ফালে?
আমাৰ এইফালেটো নহয়ে।
অ।
বেলেগ চাইডে হয়। নতুন গাঁও বুলি জেগা আছে যে।
অ, শিৱসাগৰ ফালে বানপানী হৈছে যে দেখিছানে নাই?
দেখিছোঁ। বেচৰাকিটা ন।
অ, ইমান এতিয়া প, ৰদ দিছে তথাপিও শুকোৱা নাই।
শুকুৱা নাই।
মান- মানুহে চাদৰ ওপৰত আশ্ৰয় লৈছে।
অ, মোৰ ডাঙৰ দেউতাৰ শিৱসাগৰত ঘৰ আছিলে।
উম।
তেওঁৰ ষাঠিটামান- ষাঠিটামান জাৰ্চি গৰু আছে।
অ।
ত' তেওঁ গৰু বিজনেচেই কৰে মানে, গাখীৰ টো ষাঠিটা গৰু পুৰা উটুৱাই লৈ গ'ল।
এ- এ, মানে ৰখাব নোৱাৰিলে?
ৰখাব নোৱাৰিলে, ধান পুৰা লৈ গ'ল। ধান খেতি কৰা মানুহ, মানে খেতিয়ক হয়। ধান টো পুৰাই লৈ গ'ল। এতিয়া ঘৰত একো বস্তু নাই বোলে, কৰ'বাত আছে। আজি আহিছে আমাৰ ঘৰত।
অ। চব ফেমিলি আহিছে নেকি?
পুৰা ফেমিলি আছে।
অ, অ, আহিছে তোমালোকৰ ঘৰত?
অ, অ, ষাঠিটা দ জাৰ্চি গৰু ভাবাচোন?
অ, এ, হে, সেইটোৱে। এ এটা জাৰ্চি গৰুৰো ইমান দাম।
মানুহ থৈ, উম, পনীৰ বিক্ৰী কৰে আৰু গাখীৰ বিক্ৰী কৰে। এতিয়া কি কৰিব, বহুত ডাঙৰ।
আমি গমেই নাপাওঁ, আমি নদীৰ কাষতে থাকি গম নাপাওঁ।
উম। বহুত মানুহৰ, বহুত ক্ষতি সাধন হৈছে।
উম। আমি নদীৰ ওচৰতে থাকি- থাকি গম নাপাও। ইমান বানপানী হৈছে আমাৰ ইয়াতে হোৱা নাই। সিহঁতৰ ইমান মানে ওখ জাগাটোত কেনেকুৱা হৈছে। পুৰা কিবা হেৰি মথাউৰি। কিবা মথাউৰি ভাঙিলে বোলে।
ভাঙিলে আ। মাইজান চাইডতো হৈছে।
অ, এইটো নাজিৰা। না নাজিৰা, শিৱসাগৰ তাৰপিছত সোণাৰী সেইফালে পুৰা বানপানী এ মানে হেৰি এ ৰেল চেল লাইন চব ভাঙি ভাঙি আছে ৰেল যাতায়াত বন্ধ হৈ আছে তাত।
উম। তিনচুকীয়াৰ পৰা লিডু যোৱা ট্ৰেইন টোও বন্ধ আছে বোলে?
এইফালে তিনিচুকীয়া ফালে ট্ৰেইনে চলা নাই।
অঁ তিনিচুকিয়াতো বানপানী হৈছে গলি গলি গলিবিলাকত।
তিনিচুকীয়াৰ পৰা লিডু যোৱা ট্ৰেইনটোতো সেইফালৰ পৰা ঘূৰি আহে ন। অকল এইটো লাইনতো চলিব নোৱাৰে এই কাৰণে মানে একেবাৰে বন্ধে কৰি থৈছে।
অ। আমাৰ তিনচুকীয়াতো বানপানী হৈছিলে বহুতৰ ঘৰ ডুবি গৈছে।
অ। মই সেইদিনা গৈছিলো নামৰূপ তাৰপৰা ট্ৰেইনত আহিম বুলি ভাবিছো ট্ৰেইনত আহ মানে চাইছো যে ট্ৰেইন কেনচেল কৰি থৈছে। সেইটোৱে মানে পিছত মই, মই ভাবিলো ট্ৰেইনত যাম তাৰ পিছত কৈছে এ ট্ৰেইনটো বন্ধ হৈ গ'ল মই চালো তাৰপিছত কৈছে যে বাছো নাযায় ইয়াৰ পৰা। তাৰপিছত মই কাম চাম এৰি মই কাম লাগিলে নহ'লে নহ'ব মই চিধাই আধা ঘণ্টাতে গলো আৰু আধা ঘণ্টাৰ পিছতে ওলাই আহিলো তাৰ পৰা আহি পিনে নাহৰকটীয়া পালো নাহৰকটীয়া পৰা বাছত ললো বাছত পিছত ভাবিছো বাছ চাছ নাপালে কত থাকিম মই তাত। মই আছিলো ট্ৰেইনৰ আশাত। পাঁচটামান বজাত ট্ৰেইন পাম এ চাৰিটা সাতচল্লিশ মানত ট্ৰেইন থাকে তাৰ পৰা।
অঁ।
মই ভাবিলো ট্ৰেনত উঠি আহি যাম।
অ।
চাইছো পিছত ট্ৰেইন কেনচেল বুলি দেখাইছে এপ এটা আছে এপটো ট্ৰেইনৰ।
অ অ।
তাৰপিছত তো মই টেনচন হৈ গল মই কেনেকে যাম স্কুতি অ অ অ অ।
অ
তাৰপিছত মই স্কুটি লৈও যোৱা নাই স্কুটি চাৰ্ভিচিঙত আছিলে।
অ।
তাৰপিছত আহি গলো সোনকালে আৰু কাম নহলেই তাত আকৌ যাব লাগিব এদিন।
অঁ যাবা বৰষুণটো কমিব দিয়া।
বাৰু এনেকুৱা হ'লে বেয়া লাগে বেয়া মানে ভয়টো লাগিবই অকণমান।
লাগিব লাগিব অঁ।
আৰু মানে অকমান গাঁৱলীয়া টাইপ ন ইমান টাউনিয়া নহয়
নহয় অঁ, মোৰ ভণ্টি তা তে নেপকোত পাই আছে ন হেৰি কৰিবলৈ ইন্টাৰণশ্বিপ। তাই, তাই বিটেক কম্প্লিট হ'ল যে নেপকো বুলি আছে ন গেছ কোম্পানীটো
অ অ নেপকো
তাত অঁ তাত ইণ্টাৰ্ণচিপ কৰিবলে পায় আছে, কিবা বোলে মানুহ এতিয়া ভাল নহয় বুলি কৈছে
মানুহ বাদ দিয়া কৰিলে হ'ল কিমান দিব সেই ষ্টাইপেন কিমান দিব
এইটিন মান
আৰামচে পাৰিব ষ্টাইপেন ভালে আছে চোন
উম ৰুম লৈ থাকিব লাগিব
অ ছুটীটো পাবই ঘৰ আহি যাব কেইদিনমানৰ কাৰণে
আৰু ছেম এমাউন্টত তোমাৰ ইয়াত উম মৰাণ যে জে এন বি স্কুলখন আছে জৱাহৰলাল নেহেৰু
উম
তাতো পাইছে টিচিঙৰ কাৰণে
অ
মানে কডিং বনাবলে শিকাব আছে অ
অ
ত' এতিয়া কোনটো কৰে জানো সেইটো খালি চেন্ট্ৰেল লেভেলৰ হয় জেন জে এন বি টো নেপকোটোতো আছামৰ হয় অ
যোনটো ভাল চাই আৰু সেইটো কৰিলেই হ'ল
অ
পইচা চবতে সমানে আছে ন
সমানে আছে
উম
তাতো ছেম হেৰি বনাব লাগে ইয়াতো ছেম বনাব লাগে
হয়
এতিয়া ডিচাইড কৰি অ ভাবি আছে কোনটোত
এই লাইন বোৰ টেকনিকেল লাইন কেইটা ভাল ন বি টেক তাৰ পিছত এ এম টেক তাৰ পিছত পলিটেকনিক আই টি আই সেইবোৰ কৰিলে কৰিলে যে আই টি আই কিছুমান ভাল ভাল ক'ৰ্চ আছে সেইকেইটা কৰি ললে মানে অইলত তাৰপিছত ট্ৰেইনত চাকৰিত পোৱা যায় আমাৰ এই বি কম বি এ বি এছ চি সেইবোৰত যে ইমান কাম নাই আজিকালি
কাম নাই তো
বি কম, বি এছ চি এনে কৰি মোক কৈছিলে মোৰ লগতো আই টি আই কৰি ল তই বি কম টো কৰি ল ততে আই টি আই টো কৰিলো আই টি আই টো ভাল ই চালা এতিয়া অইলত চাকৰি কৰি আছে মই এনে ঘৰত অইলত এতিয়া ষাঠি ষাঠি হাজাৰ মান পাই আছে সি
চৰকাৰী চাকৰি হয় নে
অইলতো চৰকাৰী হয় অইলৰ আণ্ডাৰত অইল ইণ্ডিয়া লিমিটেড
অ
পাৰমানেণ্টে হৈ যায় তাত এবাৰ সোমালে তো পাৰমানেণ্টেই তাক চব থাকে পি এ পি এছ আই চব খৰচা যিমান এলাউঞ্চ চব থাকে খোৱা বোৱাও দিয়ে ই বাইক লৈ লৈছে মোক আইফোন লৈ লৈছে এই চাৰিমাহ মানতে
অ
ষাঠি হাজাৰ মাহত পাইছে আৰু কি লাগে ন
কি লাগে অ
ইনষ্টলমেণ্টটো দিবলৈ ভাবিব নালাগে ইনষ্টলমেণ্ট যদি কৰিও লয় ই ছয়মাহতে ইনষ্টলমেন্ট দি দিব পাৰিব।
অহ।
তাকেই আৰু, এতিয়া বাইক তিনদিন মান তাত থাকে দুলীয়াজানত, আহ তিন দিন মান ঘৰত থাকে এনেকুৱা হয়।
কামো বেছি নাই।
হা?
কামো বেছি নাই দাদা হঁতৰ।
কাম যেতিয়া হয় আৰু পোৰা ৰ'দত হয়, আৰু নহলে চুতিত থাকে।
অঁ।
ফিল্ড ফিল্ড ৱৰ্ক হয় ন ইয়াৰ মানে ৰ'দত পোৰা ফিল্ডত থাকিব লাগে মেচিন অপাৰেট কৰিব লাগে, উম।
বহুত ডাঙৰ ভুল কৰিলো আমি বি এছ চি, বি এ কৰি।
এইটোৱেইতো এইবোৰ লাভ নাই, টেকনিকেল লাইন ধৰা বা কিছ কিবা স্কিম শিকা সেইটোৱেই
বা আমি ৰেডিঅ'লজিষ্ট, চাইকললজিষ্ট এইবিলাক শিকি ললেও হৈ গল হেতেনে
অঁ কিবা এটা মানে স্কিল শিকা এইবোৰতে একো স্কিল নাই বি এ বি বি এ বি বি এ, বি এছ চি, বিকম এইবোৰৰ একো কাম নাই।
ৰেডিঅ'লজিষ্ট টো টোৱেণ্টি ফাইভ থাউজেণ্ড ষ্টাৰ্টিঙতে পায়।
অঁ। সেইবোৰ কৰ্চবোৰ অকমান টাফ থাকে কিন্তু এইবোৰ পঢ়ি ল'লে যে এবাৰ লাইফটো মানে কিবা নহয় কিবা কৰিবাই তুমি জীৱনত।
কৰিবাই অহ।
এতিয়া আৰু ভাবি লাভ নাই এতিয়া সময় পাৰ হৈ গ'ল।
সময় পাৰ হৈ গল সচাকে, এবাৰ অহ। একজাম কি দিবা এতিয়া?
এতিয়া যি প্ৰথমে আহে সেইটোৱে দিম আৰু একজাম, যোনটো পাম আৰু সেইটোৱে দিম।
উম এ ডি আৰ ই দিবা?
অ এ ডি আৰ ই দিম বুলি ভাবিছো এ ডি আৰ ই কেতিয়া এতিয়া এন্নাউনচে হোৱা নাই এতিয়লৈকে। নটিছে আহা নাই এতিয়ালৈ কেতিয়া হ'ব কেনেকুৱা হ'ব।
এবাৰ তো টক্কৰত যাব কিন্তু।
যাব বহুত ষ্টুডেন্ট হৈ গৈছে ন, নিবনুৱা বহুত অসমত।
বহুত। চবকে চাকৰি লাগে।
চবকে চাকৰি লাগে, আজিকালি চব মানে চব মানে এৱেৰ হৈ গৈছে ন।
উম।
সবেই চাকৰিয়ে বিচাৰে, কোনো প্ৰাইভেট চাকৰি কৰিব নিবিচাৰে।
কষ্ট আছে ন প্ৰাইভেটত। পইচা দিয়ে কষ্ট সিমানেই।
উম। তাকে আৰু কি হয় এতিয়া।
উম।
আৰু বাকী কোৱা।
বাকী চলি আছে, চেম ৰুটিন স্কুল যোৱা।
অহ অহ। টিউশ্যন কেইটা ষ্টুডেন্ট কৰা।
আছে দছটামান সেইটো তাত। কৰি মেলি বহুত ষ্টুডেণ্ট কমি গ'ল মোৰ।
কেলে।
এই অহা যোৱা দিগদাৰ হয় ন তাৰ পিছত ইমান টাইম গুচি গল ক্লাছ টেনটো। বেলেগত লৈয়ে ল'ব ন টিউশ্যন।
অ' তাত আছিলা যে। উম্ উম্। তাত নোসোমাই তুমি টিউশনে কৰিব পাৰিলা হয়, ইমান দিনে।
মই ভাবিলোঁ নতুন কিবা আছে, ভালকে শিকোঁ। কিজানি ফিউচাৰত কিবা কাম দিয়ে।
অ'।
একো নহ'ল খালি।
অ', একোৱে নহ'ল সঁচাকে।
হ'ব নহ'লে, পাছত ফোন কৰিম।
অ' অ', মইয়ো ওলাই যাওঁ অকণমান বাহিৰলৈ। ঠিক আছে হ'ব। বাই।
বাই।